হেল্ল' অ', শুনিছো, কোৱা?
হেল্ল'।
হেল্ল'।
অ', কোৱা।
অ', কোৱা, কি কৰিছ?
নাই, এনেই আছো, তুমি?
এই মই চানা খালো, তাৰপা জলা লাগিছে বহুত।
তুমি কৰ'বাত গৈছিলা নেকি?
অ', ফটো দেখিলা ন?
অহ।
এ শ্বিলঙৰ ফালে গৈছিলো।
অ', আচ্ছা কেনেকুৱা লাগিল যায়?
ভালে লাগিলে আৰু মানে ইমান গৰম ইয়াতে, যিহেতু এই বোলো শ্বিলঙৰ পৰাই আহো এবাৰ। কিনো কৰিম ইয়াতে ইমান গৰম চলি আছে। ততে ঘূৰি আহিলোঁ গৈ পেলাই। উম, উম।
লাগিল যায়?
যাই মানে আৰু নিজৰ বুলিয়ে ক'ব পাৰি আৰু ওচৰতে যিহেতুকে। দেলহী আৰু মানালীৰ নিচিনা, পুতুককে সেই আৰু। এই ঠাণ্ডাতো বহুত আৰু, তোমাৰ ধৰি লোৱা ওঠৰ সোতৰ এনেকুৱা চলি আছে দিনত। ৰাতি চৈধ্য পোন্ধৰ মান নামি যায় আৰু তাৰপিছত প্ৰথম দিনাখন গৈ পেলাই সন্ধিয়া মানে গৈ পাইছোঁ, চাৰে চাৰিটা পাঁচটা মানত। তাৰপিছত তোমাৰ, আমি ওচৰতে ঘূৰিলো আৰু হোটেল চোতেল ললো।
উম হম।
তাৰপিছত গৈ পেলাই থাকি পেলাই নেক্সট দিনাখন আমি শ্বিলং পিক এলিফেণ্ট ফলচ, পুলিচ বজাৰ যে পুলিচ বজাৰ তাতে গলো, তাতে গৈ উঠি পেলাই তোমাৰ থাকিলোঁ, তাৰপিছত নেক্সট দিনাখন আমি চেৰাপুঞ্জি গলো।
অ।
কেইটামান স্পট চালোঁ। চাই পেলাই আকৌ গুচি আহিলো আৰু, তাতে থাকি আৰু।
অ, অ বাকী মই শুনিছো শ্বিলঙত বোলে বহুতখিনি ডেভলপমেণ্ট কৰিছে মানে, বহুত কিবা কিবি নতুন নতুন বস্তু ওলাইছে বোলে।
অ তোমাৰ আগতকে বহুতে বাঢ়িছে তোমাৰ বহুত ভাল হৈছে এতিয়া ডেভলপমেণ্ট, তোমাৰ উম ক'ব গ'লে এতিয়া তোমাৰ ৰাস্তা ঘাট বহুত ভাল হৈছে। তোমাৰ উম মোটামুটি শ্বিলংত পৰা চেৰাপুঞ্জী উইদিন হাফ এন আৱাৰ এক মিনিচত গৈ পাবা। মানে কুঁৱলি নাথাকিলে আৰু কুঁৱলী থাকিলে টাইম লাগি যায়।
উম।
মানে আমাৰ ইয়াৰে ড্ৰাইভাৰে চলাব নোৱাৰে ন, ইয়াৰে বুলিয়ে নহয়, কোনো জাগাৰে ড্ৰাইভাৰে চেৰাপু তমান পতকে চলাব নোৱাৰে চ' তাৰে লোকেল ড্ৰাইভাৰ যদি লোৱা তেন্তে সিহঁতে তোমাক থাৰি মিনট মানে আধা ঘণ্ট ভিতৰত তোম লৈ গৈ পাবাৰ আৰু
অ অ
ত ইমান ডেভলপথ গৈছে তাৰ মানে আগতে তোমাক দুঘন্টাামান লাগিছিলে
ভালে ভালে তাতে ঠাণ্ডাটোতো ইয়াতকে ভালে ঠাণ্ডা আছে
অ নাই, তোমাৰ চেৰাপুঞ্জিত মোটামুটি তোমাৰ দিনতে বাৰ নে তেৰ, ডিগ্ৰী চলি আছে।
মানে মোৰো যাবলে মন যায়। কিন্তু এই সময়টোৱে মিল নাখায়, তাত আকৌ ইমান গৰম ইয়াতে।
নাই যাবা যাবা, বহুত বঢ়িয়া ৱেডাৰ হৈ আছে আৰু প্লাছ তোমাৰ মই ইমান মানে চখ খাইছো, তাতে তোমাৰ মানুহ বিলাকৰ ইমান চাফাকে মেইনটেইন কৰে নহয়।
তাইৰ মানুহখিনি ভাল চিভিক চেন্স আছে আমাৰ ইয়াতকৈ মানে অন্য ঠাইত াকে আৰু তাৰে মানুহবোৰে জানে যে সিহঁতৰ জেগা হয় যিহেতুো সিহঁতৰ জেগাটো চাফা কৰা টো দৰকাৰী হয় সেইখিনি সজাগ সতৰ্ক আছে মানে মানুহখিনি সেইটো ভাল লাগে চাই আৰু আনকি তাতে যিমান জানো ট্ৰেফিক ৰোলবোৰো ভালকে ফল' কৰে ন চবে
অ টফিক ৰোলচ মানে তোমাৰ কোনো মানে অভাৰটক কৰি কো নাযায় আৰু যদি ফিকত থাকে হিলছ এৰিয়া ন যদি এক মানে পাৰ কৰি গুচি যাওঁ আগত গাৰো যাম লাগি যাব ত' সেই মানুহ খিনিয়ে মানে লাইনতে গৈ থাকে মানে আমাৰ ইয়াতে হলে মান ভাৰ গ যাব লটো ব্ৰ গ যাবটো ন মানে চিভ চে থাকে এ ধৰ তোমাৰ চাইডতে পেট্ৰল পাম্প আছে পেট্ৰল পাম্পৰ পৰা যদি গাড়ী এখন ওলাব লগা হয় এটােইন ডিষ্টেঞ্চ মেইনটেইন কৰি থাকে তাৰমানে যাতে পেট্ৰল পাম্পৰ মানুহ সোমাই আকৌ ওলাই আহিব পাৰে
ন সেই সেই ভালে কৰি যাতে বেলেগৰ দিগ ন আৰু চলি থাকক আইমিন ট্ৰেফিকটোতো হ'বই চব জেগাত সেইটোতো নকয়েই আমাৰ ইয়াতেও হয় কিন্তু সেইখিনি যদি জাগা দি দিয়ে ভাল হয় ইয়াতেো চবে ব্লক কৰি থৈ দিয়ে চবকে চবকে চবতে আঙতে যাই পাব লাগে যেন ইয়াতে হয়
নহয় সেইটো সেইটো হয় বাৰু সেইটো সেইটো হয় সেইটো মই ভুজিছো কিন্তু মানে মানুহখিনি তে মানে বহুত ভাল লাগে তোমাৰ মেনাৰছটো ভাল তোমাৰ ব্যৱহাৰ চ্ৱহাৰ খিনি মানে ভালেই আৰু মানে চব বস্তু জানে আৰু সিহতে কেনেকে কি চলিব লাগে অযথা হৰ্ণ নামাৰে অযথা য'ত য'ত হৰ্ণ নালাগে তেন্তয়া হৰ্ণ নামাৰে মাৰ নইজ পলিউশনটো বহুত কম তছে অ
সেইটো ভালে ইয়াত ইয়াতে ইমান বেছি হাল্লা হৈ থাকে ইা দিগদাৰি যাৰ যাৰ ঘৰ ৰাস্তাৰ ওচৰত থাকে সিহঁতৰো মানে পঢ়িবই নোৱাৰে ষ্টুডেণ্টবোৰে ক'ব গ'লে তাতে সেইটো বস্তু ভাল সেইটো তাতে ইমান হাল্লা হৈ নাথাকে হুলস্থুৰ হৈ নাথাকে মানে পৰিৱেশটো তাতে ভালেই হয় ক'ব গ'লে
অ মানে তোমাৰ এতিয়া ধৰি লোৱা মই যেতিয়া গৈছো মানে ম যবিলাক ুৰিষ্ট স্প আছে যেতিয়া গৈছো তাৰে এতিয়া ধৰা তোমাৰ আগতে মই যেতিয়া গৈছিলো তেতিয়া ধ অসমীয়া মানুহখিনি বা নৰ্থ ইষ্টৰৰিাঞ্চলৰ মানুহ তাৰিছত তোম বেংগলী এনেুৱা মানুহ লগ পাইছো এতিয়া মই বহুত বাহিৰৰ মানুহ লগ পাইছো মানে পশ্চিম ভাৰত বা দক্ষিণ ভাৰত সেইবিলাক মানুহখিনি পাইছো তাৰমানানে মই ত' সেইখিনি কি কৰে মানে চিপছ খে চিপ পেকেতটো তা পালে কল্ড ড্ৰিং এটা খালে কলড্ৰিংকেটো তাতে তাতে থোৱাই আছে ডাষ্টবিন, দিয়াই আহিছে যে, ইয়াতে পেলাব, তাতে নেপেলাব, লিখা বৰ্ড বিলাকত আছে কিন্তু মানুহবিলাকে তাতে পেলাই, পেলাই গৈছে, এইটো কথাটো মই বেয়া দেখি অ'কে, তাৰে মানুহখিনিয়ে, তাৰে লোকেলিটিখিনিয়ে চাফা কৰিছে। কিমান চাফা কৰি এটা সময়লৈতো দিগদাৰ হৈ যাব ন' ত' মানুহখিনিও অলপমান ঠিক আছে বাৰু টুৰিষ্ট আহিবয়েই টুৰিষ্ট কৰিবই কিন্তু এটলিষ্ট মানে, চাফাখিনি কৰিব মানুখিনি কমণচেঞ্চটা থাকিব লাগে।
উম, সেইটো হয়, এইখিনি মানে সেয়াৰ মেইনলেণ্ডৰ মানুহখিনি মানে অলপ সেয়া হৈ যায় ন যেনেকুৱা আমাৰ বাকী জাগাবোৰ থৈ দিছে সেনেকুৱাই সেনেকুৱা নিচিনাই কৰি দিয়ে সেইটো বেয়া কথা বাৰু এতিয়া শ্বিলংখন যেনেকুৱা আগৰ ধৰণে মানে আছে সেনেকুৱা থাকিলে ভাল সেনেকৈ যদি আমি বস্তুটো ৰাখি থব পাৰোঁ আৰু গৰাই লৈ যাব পাৰো তেতিয়া নিশ্চয় ভালে হয়
অ সেইটো হয় আৰু তোমাৰ যেতিয়া মানে দেলহী চাইডৰ মানুহখিনি আহে তেতিয়া কা হা ইমান ক্লিন এয়াৰ মানে দেলহিতত নাপাওঁ মানে মানে ইমান ধুনীয়া আহিয়ে ভাল লাগে বুজিছোঁ, তোমালোকৰ ভাল লাগে, আহিছা আহিবাই তোমালোকে টোৰিষ্ট আহিবই, পৰ্যটক আহিবই, কিন্তু অলপমান চাফ চফা কৰি যাতে চব মানে আহিছোঁ এটা জোগাত, আমাৰ নিজৰ জেগাও নহয়, বেলেগ এটা ঠাইত আহিছোঁ। ত' তুমি বেলেগৰ ঘৰত গ'লে জানোঁ বেলেগৰ ঘৰতো লেতেৰা কৰা? ভাল নালাগে ন?
ভাল নালাগে, তাকে, তাকে, মানে তাৰে থাকা মানুহখিনিয়ে নিজৰ ঘৰ হিচাপে গোটেইখন মানি লৈ ত', ত' সেই হিচাপে সিহঁতে সেনেকে ৰাখে ধুনীয়াকে এতিয়া আমাৰ এইখিনি মানুহ গ'লে তাতে যদি বোলে লেতেৰা অ'ত, ত'ত পেলাই আহে তেতিয়া সেইটো বেয়া কথা হৈ যায়, সেইটো সিহঁতে কৰিব নালাগে সেইখিনি মানে দা-দায়িত্ব মানুহখিনিৰ থাকিব লাগিব যে, আমি কিবা বস্তু খাইছোঁ পেকেট, চেকেট অ'ত, ত'ত নেপেলাই বেগতে ভৰাই আহি ডাষ্টবিনতে পেলাই দিলোঁ। যেনিবা বা কিবা।
অ', ময়ে তোমাৰ, মই তোমাৰ জাবৰ কিবা এটা খাই পেলাই টিছু এখনে যদি তোমাৰ ডিকম্প'জ হৈ আ, যায় টিচুটো সেইটোৱে মই তোমাৰ পকেটত লৈ ঘূৰি আছোঁ যেতিয়ালৈ মই ডাষ্টবিন বিচাৰি পোৱা নাই, ত' সেইকাৰণে মই বোলোঁ মানুহখিনিকো ভাবো যে মানুহখিনি কেৰি কৰি যাতে নেক্সট জাজমেন যেতিয়ালৈ নপায় তেতিয়ালে লগত লৈ ৰাখে। কিনো আৰু ডেভলপমেণ্ট হৈছে আৰু বহুখিনি ডেভলপমেণ্ট হৈছে তোমাৰ। এতিয়া চাব গ'লে যে কি আমাৰ। উ বেলেগ ঠাইত হ'লে গছ গছনি কাটি পেলাই ৰাস্তা বনাই। বা ব্ৰিজ বনাই কিয়নো তাতে নেচাৰৰ লগতে ধুনীয়াকে হাইৱেট।
অ' সেইটোৱে মানে তাতে গছ -গছনি খিনি ৰাখিছে।
অ' মানে শব্দ আহি আছে। অ' অ' শুনিছোঁ, শুনিছোঁ নাই তথাপিও ষ্টীল শব্দ আহি আছে পিছফালে কিবা।
এতিয়া শুনিছানে?
অ' শুনিছো কোৱা।
এতিয়া কোৱা অ' তাকে হেৰি কি কয় গছ গছনিখিনি তাতে ৰাখিছে সেইটো এটা কথা। এইটো ভাল এয়া লৈছে।
হেল্ল'।
সেইটো ভাল মানে।
হেল্ল'।
হেল্ল'
অ কোৱা কোৱা
হেল্ল' শুনিছা ন
অ শুনিছো শুনিছো মানে সেইয়াই আৰু তোমাৰ এতিয়া তাতে পাইন ট্ৰি বহুত আছে এটা পাইন টি বস্তত এক্সপেনিভ হয় ন পাই ন পাইন গছদাল বহুত ফাৰ্নিচাৰ বা তোমাৰ ইন্তৰ ডিজাইন বা এনেকুৱা বহুত বস্তুত লাগেে মানে। পাইন গছ চ' পাইন ট্ৰি মানে টো। বহুত প্ৰজাৰ্ভ কৰা আছে, তাৰ মানে বহুত ভাল মান তোমাৰ এতিয়া এটা হেৰি বনাব লগা হ'লে বহু লগা হব পাৰে। অকল ঠাণ্ডা জেগাত হে হয়।
অ ইয়াতেতো গোটেই নৰ্থ ইষ্টৰ ভিতৰত পাইন ট্ৰি তাতে পোৱা যায়
আহ হয় মেঘালয়ত বেছি পাইনটি আছে তোমাৰ বাকী ষ্টেট কেইখনত কে। চ' পাইনট্ৰি তোমাৰ বহুত এক্সপেনচিভ হয় চ তাতে মানুহখিনিয় মানে পাইন ট্ৰি ঘৰে ঘৰে পাইনট্ৰি আৰু এদ পাইটিৰ গছৰৰ দামেই তোমাৰ লাখ দেৰ লাখ হৈ যায় মিডিয়াম চাইজ যদি মই তোমাক পা ডাঙৰ বিলাকো ফুি মানে কোব যদিেতি কৰেটো ফুটি ফুটি যায় আৰু ইনলিগল হয় এইটো তুমি যদি বিক্ৰী কৰিব খোজা কাটিল হয়টোমেণ্ট পাৰিশন লাগে তেতি কাটিব পাৰ
অ তাতেতো এনে আমাৰ নৰ্মেল মানুহখিনিও যাই থাকিব নোৱাৰে
নাই তুমি তাতে ম কামৰ কাৰণে গৈছা তুমি তাতে পইচা দ পাৰ থাকাত কোনো আপত্তি নাই তমাৰ তুমি যিহেতুকে ভাৰতীয় নাগৰিক হয় তুমি য'তে ত'তেো থাকিব পাৰা তাৰ নয়ে নহয় তু চবতে মাটি পিন্ধিব পাৰা
মাটিখিনি ঘৰ বনোৱাৰ পৰা থাকিব পাৰা এইটো কোনো বাধ্য বাধকতা নাই যে তুমি ইয়াতে নোৱাৰা থাকিব
মানে তাতে তাতে থাকিব পালে আৰু কিনো লাগে আৰু তাতে বতৰটো ইমান ঠাণ্ডা তাতে প্ৰদূষণো নাই আৰু মানুহবোৰে অলপ চিভিক চেঞ্চো আছে জানে কি কৰিব লাগে কিন্তু সেই হিচাপে জাগাতো বহুত ভালে হয়
লাহে লাহে আৰু মানুহ খিনি হৈ আছে কাৰণে এতিয়া মানে অলপমান ঠাণ্ডাটো কমি গৈছে আগতে ইমান এটা মানে সেই বহুত ঠাণ্ডা চিলাতে এতিয়ানে বহুত কমি গৈছে ঠাণ্ডা
অঁ হয় নেকি সেইটো মই গম নাপাওঁ ম মানে বহুত টাইম হৈ গ'ল যোৱাই নাই
ভৱিষ্যতে গৈছে
বাকী এনেকুৱা লাগে টুৰিজমটো তাতে আৰু বঢ়াব লাগে খালি মানুহখিনিক সতৰ্ক কৰাতটো দৰ কাৰ যে সিহঁতে উতত মানে যেনেকুৱা আছে সেনেকুৱা জেগাটোক ৰাখক।
অ এইটো মানে কৰি আছে মেঘালয় টুৰিষ্ট বা মেঘালয় গভৰ্মেণ্টে বা মেঘালয়ৰ মানুহ কৰি আছে কিন্তু এতিয়া আমাৰ দায়িত্ব সেইখিনি ৰাখা যোনখিনি আহিব সিহঁতৰ দায়িত্ব, সিহঁতৰ চিভিক চেন্স সেইটো। দিয়া তেন্তে।
অ দিয়া দিয়া।